নমস্কাৰ কি কৰি আছে, হেল্ল' অপোনাৰ মাতো শুনা নাই। আপোনাৰ মাতো শুনা নাই যে যে হয় আপোনাৰ মাতো শুনা নাই। হয় হয় আপোনাৰ মাতো শুনা নাই।
অ অলপ অ এতিয়া শুনা নাই নে বাৰু? শুনিছানে?
হয়।
কৈ যাওকচোন।
উ উম ভাত খালো, ভাত খালো মানে আপোনাৰ হেৰি ইছ হেৰিতো খালো দালি বনাইছিলে তাৰ পিছত সৰু সৰু পুঠি মাছ মানে ঘৰৰে মাছ
হেল্ল' মানে
ঘৰৰে পুঠি মাছ সেইবোৰকে খালো আৰু অ দালি পুঠি মাছ সেইয়াই। টেঙা দি খালো, শুনি আছো দালি পুঠি মাছ সেয়া দি খালো।
অ মই বোলো শুনা নাই নেকি তুমি। এ মই আজি ভাত নাই খোৱা দিয়া, ভাত নাই খোৱা আজি।
কিয়?
ইমান গৰম মানে মোৰ অলপ গাটো বেয়া লাগি আছিল মানে। পেটো অলপ এ জলি আছিলে।
তোমাৰ বোলে কিবা বেমাৰ হৈছে কি হৈছে বোলে, কাকো বোলে নোকোৱা বেমাৰটো মোকে কোৱাচোন শুনো।
হা
শু মোকে কোৱাচোন শুনো? এ ইয়াতে কোৱা এ ইয়াতে কোৱা আৰু
এই নাই ইয়াত, তেনেকে চবতকে ক'ব নোৱাৰি।
এ নোকোৱাই যদি ফোনটোৱে ৰাখো দিয়া, মোৰ মানে খংটো উঠিয়ে যায়গে।
মই পিছত কম দিয়া তোমাক।
কেতিয়া কবা?
ক
অ দিয়া ঠিক আছে। উ বাকী কোৱা খা খবৰ বিলাক কোৱা?
এ মানে মই আজি ভাত হালধীয়া মানে পেটো অলপ জ্বলি আছে কালি অলপ মানে জলকীয়া খাইছিলো ঘৰৰে ভোট জলকীয়া
হয়।
এই মোৰ মানে লগৰ এজনী দিছিল দেই পুলি এটা
হয়।
সেই জলকীয়াতটো মানে ইমান জ্বলা সেইটো কাৰণে মানে মোৰ এতিয়া খাম খাব নোৱাৰি। মই মানে খাই দিলো কালি বৰ ভাল পাই
উম।
খাই দিওঁতে মোৰ মানে
বিৰাট বিৰাট জ্বলা ন?
অ পেট বিষ, অ বহুত জ্বলা।
উম
মানে বেছি ডাঙৰ ডাঙৰ জলকীয়াকেইটা নহয় কিন্তু সৰু সৰু হয়।
হয়
অ কি কিন্তু বিৰাট জ্বলা তুমি মানে খাব নোৱাৰা।
তোমালোকৰ তাত হেৰি আছে নে এয়া কি বুলি কয় এইটো হেৰি এ লাও, কোমোৰা চোমোৰা কৰে নে খেতি?
অ লাও মানে লাও লাগে মানে আ চব ফুলি আছে কোমোৰাও ফুলি আছে আৰু ৰঙালাও ফুল মানে ৰঙালাও আগবিলাক খাই থাকো। মানে ৰঙালাও ফুলিব নাপায় ৰঙালাও চব বান্দৰে খায়
হয় হয়
লাও ফুলি আছে পানী লাও, কোমোৰা ফুলি আছে কিন্তু এনে
অ আমাৰো একেই বাৰু হয় হয়।
বাকী মানুহ ওচৰৰ মানুহবিলাকতে লাগি আছে কোমোৰা জালি
অ
আৰু যে মানে সেই পেটটো জ্বলা দেখি মই মায়ে ক'লে হেৰি এতিয়া তই ভাত খাব নালাগে ভাতটো মানে দালিটো গৰম মানে হৈ আছে অব উম খাবও মন যোৱা নাই পেটটো বেয়া লাগি আছে যে তাৰপিছত মই বোলো হেৰি অ মায়ে ক'লে ভাত নাখাও বুলি কৈছিলো মই পানী দিয়া ভাতকে খাই পেলাই থাকিম বুলি কৈছো কৈছে নালাগে তই দৈয়েদি আহ দৈয়েদি ঠান এনেকে ভাত খা অলপ ঠান ভাতটো ঠাণ্ডা কৰি দিব দিলে।
হয়
দৈয়েদি ভাত খালো মানে ভাত ভাত মানে ভাত নহয় আৰু জলপান খালো আৰু দৈয়েদি জলপান
হয়
দৈ খিনি মানে মহ'ৰ দৈ আছিলে বহুত ধুনীয়া হ'ল এতিয়া মানে অলপ পেটটো জ- লাতো কমি গৈছে মানে মোৰ নে লেটিন যাওঁ লেটিন যাওঁ লাগে পেটটোও বিষাই থাকে মানে কি কবা আৰু
হয় হয়
তাতে মানে কালি অলপ ঘূৰিব গৈ- ছিলো মানে অৱস্থা নাইকিয়া হৈ গ'ল বাকী কালি তুমি কম্পিউটাৰ যাবা নে নাযাবা
মই যাম দিয়া যাম নগলে মানে এইয়ে লগৰ এ টা আছে মানে খুব বহুত জ্বলাই বুইছা
হা
এই লগৰ এটা আছে খুব জ্বলাই খালি কম্পিউটাৰো যাম নে নেযাম তাক কৈয়ে থাকিব লাগে কৈয়ে থাকিব লাগে মই কওঁ ৰাতিপুৱা কম সি কয় ৰাতিপুৱা কব নালাগে এতিয়াই ক।
এ মানে কি জানা তুমি যে মানে হয় তুমি মানে ৰাতিপুৱা লগে লগে কথাটো চেঞ্জ কৰি দিয়া মানে চবেই নিজৰ নিজৰ কাম থাকে দিয়াচোন তুমি ৰাতিপুৱা মানে চবে নিজৰ নিজৰ এটা কাম বনাই লয়।
সেইটোয়ে সেইটোয়ে মানে মানে মানে কি জানা এতিয়া মোক কৈছো যাম বুলি ৰাতিপুৱালে মোৰ আকৌ মানে ভেজাল এটা ওলাই যায় এতিয়া তোমাৰ চোৱা কালিলে আজি তোমাৰ মানে কি হ'ল আমাৰ বাৰ ছোৱালীজনী মানে ইয়াত আহিছিলে আহি পেলাই ইয়াত গা ধুলে পানী মানে সলনি হ'ল তাৰপিছত খুড়ীহঁতৰ সেইটো চাইতে মানে খুড়ীহঁতৰ জ্বৰ, কাহ, চৰ্দি মই সিপাৰে সেইটোপাৰে লৈ গলো নি পেলাই মানে তাইক চবে ল'লে ন চুমা তোমা খালে। তাৰ পিছত কি হ'ল তাই বোলে আজি বোলে এনেকুৱা জ্বৰ নাকে মুখে বমি কৰিছে। দেৰটামান বজাত তাইক মানে তোমাৰ কি কৰিছে নগাঁৱলৈ লৈ গৈছে। বুজিছা এতিয়া নগালৈ লৈ গৈছে। অ', নগাঁওলৈ লৈ গৈছে নিয়াৰ পিছত এতিয়া কি হৈছে এতিয়া ফোন মাৰা নাই বাৰু খবৰটো ৰাতিলৈ ল'ম এতিয়া চোৱা ৰা ৰাতিপুৱালৈ এতিয়া ঘপককে মাহঁতে কৈ দিব জাত তই আৰু এ ৰাম বায়ে খবৰটো লৈ আহ আকৌ যাব লগগীয়া হৈ যায়। এইবিলাক মানে ভেৰ কিবা কিনি ওলাই যায়গে যে সেইটো কাৰণে মানে সমস্যাৰ সৃষ্টি সেইটো কাৰণে মই চব কথা মানে কি উ মই সময়মতে কৰো মানে আগতীয়াকে কৈ পেলাই বেলেগক মানে এনেই মানে হেৰি এটা দি ধৈ নিদিও আৰু।
আৰু মানে কি জানা শুনা তুমি সেখন লৈ বেয়া কৰিলা বাই যাব পাৰিব তোমাৰ আৰু এজনী বা আছে নহয় বায়ে যাওক বায়ে মায়ে যাক
নহয়, নহয় সেইটোক নহয় হয় সেইটো মানে কি জানা মানে বাহতে যাও মানে গাড়ী চাড়ী চলোৱা এতয়া মানুহ মই মানে ঘৰখনত সিহঁতে চলাব নাজানে এই ল লাইন গাড়ী নাযায় আৰু মানে কি হ'ল অ', লাইন গাড়ীত নাযায় সেইটো
সেই যাব লাগে আৰু চবতে ইমান সুবিধা ললে নহ'ব নহয় তুমি যেতিয়া আছা হয় তুমি এতিয়া সোনকালে তোমাকো চাৰ্টিফিকেটখন লাগে মই মানে মই মই যিমানখিনি জানো আৰু মইতো কৰি হ'লেই ন মই কৰি হ'ল দুদিনৰ পিছত তোমাৰো মানে সেই মহাবিদ্যালয় পঢ়িব তুমি মানে কৈছিলা তুমি মৰিগাঁও কলেজত লগাম বুলি ছিলা যে চিট পালা হ'বলা অ', লগালা
লগালোঁ।
অ', সেইটো কাৰণে মানে তুমি এতিয়া কলেজ বহাৰ পিছত মানে তুমি এতিয়া ছায়েন্সৰ ন।
হয়।
ক্লাছ নকৰে মানে প্ৰথম দিনা খন
হয় মই তোমাৰ হেৰি কৰি আছোঁ তোমাৰ এয়া মৰিগাঁও তোমাৰ উম উ ইঞ্জিনিয়াৰিং কলেজৰ পৰা মই মানে পঢ়িম বুলি ভাবিছোঁ।
অ', তাতো লগালা দুখনত লগাইছা।
নহয় সেইখনেই সেইখনৰ কলেজৰ কথাহে কৈছোঁ।
অ', মই নাজানোঁ নহয়। হয় তাৰপিছত তুমি মানে সেইখনত লগাবা তাতো তুমিটো এটা সদায় ক্লাছ যাব লাগিবই যিমান বঢ়ে।
হয়।
তুমি প্ৰথম কেইদিনো ক্লাছ যাব লাগিব দিয়াচোন সেইটো কাৰণে মানে কি বাৰু বেয়া কোৱা নাই কথাটো পিছত লাগিলে তুমি কিমান ক্ষতি কৰা কৰিবা আৰু।
উম।
মানে পিছত তুমি তোমাৰ এনেকুৱা এটা কিনো মানে আজিকালি এনেকুৱা লাগে তুমি দু তিনি বছৰ বা চাৰি বছৰ কাৰণে তুমি পঢ়ি থাকিব নোৱাৰা কোনোবা নহয় কিছুমান মানে কি জানে তুমি ভাল কাম এটা মানে পঢ়ি থাকিম বুলি ভাবে নহয়। ভালকে পঢ়িম ম ভাল পিছত চাকৰি ল'ম মানে ভাগ্য ক এনেুৱা হৈ থাকে তুমি মানেঢ়ি থাকোঁতে চাকৰি পাই যায়
হয় হয়।
সেইটো কাৰণে মানে তুমি মানে কৰি থোৱাতটো ভাল আৰু মানে কম্পিউটাৰ খন উম কৰি থোৱা আজিকালি চব ক্ষেত্ৰতে কম্পিউাৰ লাগে।
হয় নিশ্চয়।
বিশেষকে মানে অসমীয়া টাইপ টাইপিং লাগে অসমীয়াটো জানিব লাগিব, তাৰপিছত তে মানে তুমি ইংলিছটো চবেই আজ বাৰু জানেই কিন্তু মানে অসমীয়াটো লাগে বিশেষকে। আৰু মানে ট্ৰেলিটো আগে যোনটো মানে জি এছ টি কিবা কিবি কৰিব লাগে ন সেইকাৰণে ট্ৰেলিটো লাগে।
হয়।
সেইটো কাৰণে তুমি যিমান পাৰা সোনকালে কৰি থোৱা বেয়া কথা নহয় নহয়।
নহয় নহয়।
মোৰ লগৰ ল'ৰা এটা আজি দোকান এখন দিছে মানে তোমাৰ উ দিয়া দিন হ'ল তোমাৰ। এসপ্তাহ মানেই হ'ল।
কোনে কোন দিছে নো?
তুমি চিনিয়ে পোৱা এই আমাৰ গাঁৱৰ যে মোৰ লগৰ যে।
অঁ এই হেৰিয়ে অ।
নামটো ক'ব নালাগে বাৰু সিয়ে।
উম।
এ অ উম্ চাহৰ দোকান দিছে মানে ৰাতিও থাকে মানে দিনটো মানে তোমাৰ চৌবিশ ঘন্টাই খোলা থাকে।
উম।
আমাৰ পেট্ৰল পাম্পটো আছে নহয় তাতে তেল ডিপুটো ওচৰতে দিছে। তাতে মানে অলপ পিছত যাই পেলাই অকমান তাৰ ওচতে বহি কৰি লেকচাৰ চেকচাৰ অকণমান মাৰিম আও মানে দিনটো সোমাই আছো ঘৰত। মানে বুক চুক বিচাৰি গৈছিলো বুইছা।
উম বাৰু এইটো ঠিকেই কৰিছে এতিয়া চোৱা হি তোমাৰ বয়সৰে ন?
হয়।
তোমাৰ সমানত এতিয়া সি নাই বুলিও সৰু নেকি? এতিয়া চোৱা তোমাৰ তোমাতকৈও সৰু সি তোমাতকেও যদি সৰু তম তুমি এতিয়া পঢ়িছা বা পঢ়ি পঢ়ি আছা কিন্তু সি পঢ়াৰ লগতে চাগে সি সেইয়াত কামো কৰি আছে, তেন্তে হলে এইবিলাক ল'ৰা মানে লাগে চব দিশৰে এটা এটা মানে অভিজ্ঞতা লাগে। বুইছা নহয়? মানে পঢ়িলেই নহব বুইছা চব কৰিব লাগিব।
চব কৰিব লাগিব সেইটোৱে টোন আচল কথা।
চব দিশতে চব দিশতে লাগিব, তুমি পঢ়িলে নহব তুমি কামো কৰিব লাগিব। তাৰপিছত তুমি মানে ঘৰ সাৰ ঘৰো সাৰিব লাগিব একো কথা নাই।
হয়।
দৰকাৰ পৰিলে তুমি দৰকাৰ পৰিলে তুমি লেট্ৰিনো চাফা কৰিব লাগিব সেইটো লাজৰ কথা নহয়।
হয় হয়।
অ মানে কামৰ কোনো হেৰি নাই, দৰকাৰ পৰিলে তুমি মানে চব কৰিব লাগিব আও যিমান য'ত আছে কাম।
হয় সেইটো সঁচা কথা।
অ সেইবোৰ কাম কৰিলেহে মানে তুমি ভাল হবা, সেইকাৰণে মানে সি লগৰটোৱে কোৱাছ তুমি অলপ চাবা আৰু মানে বা হঁতক ক'বা মানে মাহঁতক হয়টো নহব তুমি কবা মই পিছত যাম লাগিলে সিহঁতৰ ঘৰত থাকি আহিম ক।
বাট-বাকী মইয়ো মানে এটা মানে হেৰি, সৰু-সুৱাকে ব্যৱসায় হাতত লৈছো আৰু। বুজিছা, মই মানে তোমাৰ আমাৰ পিছফালে মাটিডৰা আছে, তাত মানে অলপ লাও- জিকা কোমোৰা তেনেকে মানে এ, সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে, তোমাৰ কণী, মানে শাক-পাচল, শাক-পাচলি বাগানৰ এখন মানে, মই মানে ব্যৱসায় সায়, আৰম্ভ কৰিছো, য'ত মানে হয় য'ত মে তোমাৰ বিভিন্ন ধৰণৰ, থলুৱা শাক-পাচলি লগতে চ'ব, গোটেইখিনি তোমাৰ মানে, ৰাসায়নিক পদ্ধতি নহয় ত, সম্পূৰ্ণ তোমাৰ জৈৱিক প্ৰক্ৰিয়াৰে আৰম্ভ কৰিছো আৰু।